হেল্ল'
অ অ কি কইছা? এইয়া আচা অকন খাই পেলাই এইয়া চোতালতে আছো, ইমান গৰম ভিতৰত।
অ, আজি বহুত গৰম অ', একদম অৱস্থা বেয়া হৈ গৈছে মানে।
এইকেইদিন একেই আৰু গৰমে অৱস্থা বেয়া কৰি দিছে।
তাকেইহে, বহুত গৰম মানে তোমাৰ উম
চাহ তাহ খালা? অ চাহ তাহ খালা নে?
খালোঁ খালোঁ অ।
অ, মই এয়া চাকন খাই উঠিয়ে এয়া আহি পেলাই চোতালত। ঘূৰি ফুৰিছে।
অ, তাকে আজি ইমান গৰম মানুহ বিলাকে কেনেকে কাম কৰিছে মানে!
কেনেকে খাইছে, কেনেকে আছে মই ভাবি আছোঁ। কেনেকে খাইছে মানে সেই আকৌ এ কেনেকে খাইছে মানে সেই এতিয়া আমিয়ে নহয় এতিয়া গৰম গৰম কৰি আছোঁ, আকৌ ভাত বনোৱা সময়কনতটো তেনেকেই বনাওঁ গে।
উম। তাকে কেনেকে কইছে মানে কি আৰু এ হলেও মানে ধৰাচোন ইমান ৰদত যেতিয়া মানুহে কাম কৰি থাকে বেয়াও লাগে আকৌ মানে জীৱনটো কাৰণে নকৰিলেও নহয় তোমাৰ
খেতি এতিয়া নকৰি হয় এইটো আহাৰমহীয়া আও প্ৰখৰ ৰ'দতটো আও মাটি ৰুবই লাগিব।
ৰুবই লাগিব সেয়েহে নহ'লেনো কপা নো মানে তোমাৰ গোটেই বছৰটোৰ কাৰণে মানে উম ধান টো মানে গোটাই নথলে ক'ৰ পৰানো খাব পাৰিব হয় নহয়?
সেইটোৱে সেইটোৱে আৰু ঠাণ্ডা দিনততো তোমাৰ মাটি ৰুবলৈ দিয়া নাই ধান ডাবলৈ দিছে ঠাণ্ডাত
হেল্ল' হেল্ল' শুনিছা নে? হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ' হেল্ল' উছা নে